হেল্ল'
অ
অ কওক
কি কৰি আছা?
এ এনেই পথাৰ পিনে ওলাই আহিছো। তু কি কৰি আছা? হেল্ল' হেল্ল'
কি কলা?
পথাৰ পিনে ওলাই আহিছো অ
অঅঅ কি আহ্ কিয় কিবা কাৰণে না এনেই
খবিঅ
কি হল মই শুনি আছো ক?
এনে এই ফ ফোন ফোনতটো আহিল যে সে ওলাই আহিছো হেল্ল'
অ তোমালোকৰ সেয়া পথাৰত এই মই মানে এয়া কেক এটা বনাব ওলাইছো এই দোকানত গৈছিলো।
দোকানৰ পৰা কণী আনিলোঁ চাৰিটা আনি পেলাই কেক এটা বনাব
উম কেক বনাব জানে নেকি? হেল্ল' মাতটো মোবাইলত অহা নাইচোন হেল্ল' অহ কেক কেনেকে বনাইনো?
কেক এয়া উম কেক গিটা ধৰিলও কণী খিনি কিনি আনি কণী খিনি ভাগি ল'ব লাগে ভাগি লৈ বাতি এটাতে লৈ পেলাই কণী খিনি ভাগি গুড়া কৰি ল'ব লাগে গুৰাাক লৈ চেনিখিনি, মিক্সাৰ মিচিঙত মাৰি ল'ব লাগে চেন খিনি গুড়া কৰি লব লাগে, গুড়া কৰি লৈ সে কেক সেই, চেনী খিনি আৰু, এয়া হেৰি খিনি পুৰা গু পুৰা কৰি পেলাই তেতিয়া ময়দা একাপ মান হিচাপ কৰি পেলাই ময়দা দি পোৱা গুলি পেলাই তেতিয়া এয়া যিটো কেক বনোৱা মেচিন, সেই কেক বনোৱা মেচিনটোত বনাই দিব লাগে বস্তুখিনি গোটেইখিনি দি ছিচ দিব লাগে, লাইনত দিয়া তাৰাপৰা আধা ঘণ্টা কেতিয়াবা দহ মিনিট তেনেকুৱা লাগে, লাইনতটো ভাল হলে দচ পছ মিনিটে হৈ যায়, লাইনটো বেয়া হ'লে অকণমান টাইম লাগে তুমি এতিয়া কি কৰি আছা?
কথা পিন্ধি ওলাই আহিছো।
হেল্ল' অ' তুমি কি কৰি আছা?
এ পঠাই পিনে ওলাই আহিছো এনেই বা
অ', তোমালোকৰ পথাৰ ফালে তোন গলে তোমালোকৰ এই পথাৰত এতিয়া ৰোৱা ধৰি লও হোৱাই নাই, তাততোন হেৰি পায় ক মৌ শাকবিলাকত পায়, তোমালোক
আৰুৰি ত প চৰিম তেনে
কিনি কিনি আনো শাক যিকোনো শাক আৰু চব কিনি আনিব লাগে, কিনি খাব লাগে। আমাৰ ইয়াত পোৱাই নাযায়, তোমালোকে আগব
মোবাইলৰ কিবা টিপি আছে নেকি আপুনি?
কলেজত গ'লাানে নাই আজি?
অ', আহিলো কলেজৰ পৰা। হেল্ল' হেল্ল' অ', শুনি আছো।
এই নটকৰ ইমান দিগদাৰ। হেল্ল' হেল্ল' তুমি কলেজত গ'ল না নাই? হেল্ল' হেল্ল' এচোন মোৰ আছে